আছা।
বহি আছো, তুমি কি কৰি আছা?
মই ভাত খালো।
উম কি দি ভাত খাইছা?
আজ শুকান মাছ আ
শুকান মাছ দি
তুমি কি কৰি আছা?
মই বতাহত বহি আছো গৰম লাগি আছে যে বতাহত বহি আছো বাহিৰত
লাইন নাই নিকি এতিয়া বাহিৰত আহিছো
আহিছে
অ
লাইন আহিছে
কাম চাম কৰিলা
না কৰা নাই কাম কৰিম ঘৰ মাজিম বাচন মাজিম ঘৰ চাফ কৰিম
মই কাম চাম কৰি পিছত বহি আছোঁ
মই খাইছোঁ গা ধোৱা তাৰপিছত খাইছো কেতিয়া যাম
কেতিয়া আহে তাৰপিছত
সন্ধিয়া সময়ত যাবা
কেতিয়া আহে?
সন্ধিয়াতে ভাল এতিয়া গ ৰদ নহয় সন্ধিয়া সময়ত ঠাণ্ডা লাগিব তেতিয়া গলে ভাল লাগিব।
কি কৈ থাকে কি ক'ম নো এই ক লৈ যাব এই কৰ লৈ যাব না। এই দুপুৰীয়া খা খাবলে আহিচিল যে বনা
উম কি কৈ আছে।
নিদো মানা কৰিছে মানা কৰি দে
ৰেডি হ'ব কোৱা নাই
উমহ
বাহিৰত উ ভাল লাগি আছে বহি আছো যে বতাহ লাগি আছে যে বহুত ভাল লাগি আছে।
অহ লাইন আছে।
লাইন থাকিলেও বাহিৰৰ বতাহটো যে সেইটো বেছি ভাল। ফেনতকে বতাহটো বেছি ভাল লাগে। গাটো একদম ঠাণ্ডা হৈ যায়। উ বাহিৰত বহি আছো বতাহৰ কাৰণে
এই তাৰপিছত ঘৰ কামটো কৰি আছো।
মইও ঘৰৰ কাম চাম কৰি এতিয়া ভাবিছিলো টোপনি মাৰিম ছোৱালীটো টোপনি মাৰা নাই একাৰণে বাহিৰত ওলাই বহি আছো। ক'ত খেলি আছে বাহিৰত।
বাহিৰত তাৰ বনটোৰ লগত
অ হে গৰমত খালি পানী লৈ খেলি থাকে।
অহ কাহি আছে লৰা।
অঁ মেডিচিন আনা নাই।
অনা নাই আনিম আজি
অ ঔষধ কেইটা আনি দিবা নহ'লে বেছি হৈ গ'লে দিগদাৰ হ'ব।
অঁ
ঠিকে আছে তুমি হেৰি কৰিবা। ৰাতি কি বনাবা ন ঘৰত যাবাগে।
ৰাতি গৰত দাম কি গৰম মই নাজানো।
ছোৱালী কৈ আছে কেতিয়াৰ পৰা মাংস কোৱা নাই মুৰ্গী মাংস আনি দিবা। ক ক আহক চ দেউতা আহিলে কি কয় মুৰ্গী মাংস খালে আনি দিম। ভাল নালাগে এতিয়া মৰ্গী মাংস।
ভাল নালাগে।
আকৌ ৰাতি আহিলে নদীৰ সিপাৰত যায় নেকি কাম আছে। আছে অকণমান এইটো কৰিব বুলি কৈ আছে। কামটো কৰিলেতো ৰাতি বজাত যাব নোৱাৰিব। মই কিবা কিবি বনাব লাগিব।
আহ মোৰ ছোৱালী মাত দি আছে যাব পৰা নাই।
আহ গৰম বান দিছে যাই আহাগৈ যাব লাগে গৰম বন্ধ।
যাবৰ কাৰণে মোৰ বডি দাদা-
ক'ত যাব সিহঁতে?
চাফেৰ মুখ বুলি কওঁ সেইকাৰণে যাব গুৰুৰ অ।
কি লাগে তাতে তোমাৰ কি হয় সিহঁত।
মা মোৰ মাৰ মাহিৰ বাৰী।
ঠিকেই আছে যাব লাগে। নহ'লেতো ঘৰত বখি থাকিলে আমনি লাগি যায় নহয়। ফুলৰ গছ ফুৰিব গ'লে ভাল লাগে।
মোক বদি যাব, দাদা যাব, মোৰ মা যাব, -
সকলোৱে যাব।
অহঁ।
তোমাৰ ডাঙৰ বৌদী বুলি কৈছিলে যে আহিব অহা নাই।
অহা নাই সিয়ে কৈ থাকে মই- তহঁতৰ এন তহঁতত ঘুৰি থকা মই নুঘূৰোঁ।
তাই কিয় দূৰত গ'লে নহ'লে তু হিও যাব পাৰিলেহেতেন।
ত যাব পাৰি কাৰন অকলে-
সি এতিয়া পস্তাই আছে। ন দূৰত গৈ। ভাবি আছে কিয় আহিলোঁ। যতে ততে যাব নোৱাৰোঁ।
একেলগত চবে ফুৰিব গ'লে ভাল লাগে।
মোৰ ঘৰত যা মাজে মাজে চবে একেলগত।
ফুৰিবলৈ যায় আমাৰ ঘৰতো চবে গাড়ী লৈ দুদিন পাছে পাছে এইফালে- যাই থাকে।
মোক বৌদী কৈ আছে বৌদীৰ ঘৰত যাব লাগে।
ঠিক আছে কোনটো বৌদী ঘৰত যাবা ডাঙৰ-
ডাঙৰ। মই নাযাওঁ মানা কৰিছো।
কিয় নোযোৱা যাব লাগে ফুৰি আহিব লাগে।
ল'ৰা ছোৱালী লৈ ইমান দূৰ।
ক'ত সিহঁতৰ ঘৰ ক'ত?
ৰুপী বোলি কয় বৰ ৰুপীে অঁ
ঠিকে আছে বন্ধ দিছে ফুৰি আহা গে।
আৰু সুৰ বদিটো কৈ আছে হৰু বদটা সটা কৰি আছে বৰ বদত। যাবা তুমি মোটাত নাযাও।
অহঁ। উম এ ঠাণ্ডা দিলে গুচি যাবা আৰু। গৈ এদিন থাকি তাৰ পিছত আহি যাবা নহ'লেতো- আকৌ স্কুল বন্ধ দিব কেতিয়া ঘৰত যাবা কেতিয়া যাবা সময় দিছে দে- ফুৰি অহা গে।
দাদাও মাতি আছে।
এইবাৰ মোক নিদিয়ে। বহুত দিন বহি আছিলে। এতিয়া কাম পাইছে এতিয়া কেনেকে যাব কব ৰাতিপুৱা উঠি টিফিন বনাব লাগে। কামত টিফিন লৈ যায়। এতিয়া এৰিদিলেটো নহ'ব।
না।
পুৰীয়া খাব নোৱাৰে এতিয়া নাযাওঁ মই ঘৰত। কেইদিনমান পাছত যাম। মোৰ ভিনি এটা যাব হেৰি চিলত যাব যে পিছত সি মাতিছে ক পিঠা চিঠা বনাম তোমালোকে আহিবা চব একেলগত থাকি খাম পিছত সেই কলবত
চবকেটা একেলগত থাকিলে ভাল লাগে
সে মোৰ বায় বাইদেউ এটা আছে নহয় সি আহিব নোৱাৰিব সেটো বাচ্ছা আছে পেটত কেনেকে আহিব ন মাহ হৈ গ'ল সিদিনা সিহঁতৰ ঘৰতে দাৱত আছিলে মাতিছিলে যোৱা নাই
অ বাদ
আৰুতো পানী এমাহ হোৱাৰ আগতে হৈ যাব ন মাহটো যায় ন মাতো যায় দশ মাহটো নেযায় দহ মাহৰ ভিতৰত পৰি যায় সেইটো এতিয়া কি হয় জানো
বেমাৰ আছে ত গাল
এইটো বাচ্ছা হোৱাৰ পাছতে ভাল হ'ব ইমান সোনকালে নহয়তো এইটো পোৱালী হলে হেঁতেন সেই বৰিগেইটা একদম ভক্তি নাইকিয়া হৈ যায় আকৌ কেতিয়াবা গাটো সিলাব নোৱাৰে কি যে কৰিম মানে এইটো এইটো হৈ থাকে প্ৰেগনেঞ্চি অৱস্থাত থাকিলে মানে পোৱালি পেটত থাকিলে এনেকোৱা হয় মানুহক
অ চব কেটাৰে
অ অ কোনোবা বেছি কোনোবা কম সেই আৰু তিনিটা পোৱালি হৈছিলে একো হোৱা নাই এইটো হৈ আছে এইটোৰ কাৰণে একদম বে বেছি লোজাৰ হৈ গৈছে একদম
কমজোৰি হৈছে
একদম অসুস্থ হৈ গৈছে কি কৰিবা এতিয়া আল্লাহ যিটো দিয়ে তাক সেইটোহে
কপালত আছে
টো এতিয়া কি টোপনি মাৰিবা নেকি সি বাহিৰত খেলি আছে মাতিছিলো যে মাতো চুচি দিওঁ আচুৰি দিওঁ নিয়ে নালাগে
এতিয়া নহয় অকমান পাছত গাটো একদম লেতেৰা কৰি খেলি আছে পানী লৈ খেলি আছে।
মোক দুটা ক
কটাই নুশুনে সিহঁতে গৰম বন্ধ পাইছে নহয় আৰু বেছি হৈ গ'ল। সেইকাৰণে ভাবিছোঁ গৰম বন্ধ থাকিলেও কি হ'ব। মাদ্ৰাছা আৰু স্কুলৰ টিউচনটো চলাই যাম।
অ দিবই লাগে ইমান বদমাচ হৈছে।
বহিবত নিদিম ঘৰত থাকিলেই বেয়া হৈ যাব।
অ মোৰ ছোৱালীও আনি টিউচন দেম।
অ কেইদিন থাকি আহাগে ৰেষ্ট কৰি পিছত আকৌ দি পাতি চনত।
অ
উম মোৰ বাই বাইদেউ এজনী কৈ আছে তাৰ ছোৱালীও বোলে পঠাই দিব ইয়াতে এক মাহৰ কাৰণে টিউচন দিব। লৈ কি কৰে জানোঁ। এহ একমাহৰ কাৰণে টিউচন দিব। খোৱা বোৱা কি লাগে মই দি দিম তহঁতক। এ মই কি কম এতিয়া মানা কৰিব নোৱাৰিম নহয়। অ তোৰ ওচৰত থাকিলে মানে বদমাছি নকৰে আমাৰ এটা থাকিলে। সেইটো ঘৰৰ পৰা সেইটো ঘৰত যায় থাকে বেয়া বদমাচি কৰি থাকে।
মোৰ ভন্টি।
হ'ব তেনে হ'লে হা।
অহ।